হেল্ল'
হেল্ল'
হয় হয় হয় হয় শুনিছো শুনিছো, স্পষ্টকে শুনিছো। মই মানে- ভাবিছিলোঁ আজি এনে দৈনন্দিন জীৱনৰ বিষয়ে অলপমান আলোচনা কৰিম আপোনাৰ লগত।
অঁ হ'ব।
হয়, এনে আপুনি অলপমান বাৰু কওকচোন বা ৰাতিপুৱা সময়খিনি কি কৰে?
আহ মই মানে ৰাতিপুৱা উঠি মানে ৰাতিপুৱা মই বেছিভাগ পাঁচটাতে উঠো তাৰ পিছত উঠি অকমান খোজ কাঢ়ো আহ আহি আহি আহ অকমান মানে তাৰপিছত আহি হয় ব্যায়াম কৰিলি হয়।
হয় হয়,
ব্যাম কৰি আহি ব্ৰাছ কৰি মই অঁ অকনমান চাহ বনাও চাহ বনাই খাই তেনেকুৱা মানে মই নিজৰ কাম বোৰ কৰো আৰু।
হয় হয়,
হয় তেৰিকা যিকোনো ঘৰুৱা কামবোৰ।
হয়,
ভাত বনোৱা বা চোতাল হাৰা।
হয় হয়,
হয়,
অঁ অঁ আৰু লগতে পঢ়া কিবা এনেকুৱা।
হয় হয়, মানে মাজে সময়ে কেতিয়াবা পঢ়ো কেতিয়াবা মানে মবাইল চাও তেনেকুৱা।
হয় হয়।
আঁ,
অঁ', আৰু লগতে আপুনি মানে কি কি বনাব বনাই মানে দি দিনটোত মানে ধৰি লওক
যিটোত মানে অ বেছিভাগ মোৰ মায়ে বনায় কিন্তু মাজে সময়ে মানে মইয়ো বনাও উম যেনেকোৱা অ দালি বা খোৱাত বেছিভাগ মানে আলু ভাজি বা তেনেকোৱা কিবা কিবি অ উম পি তিকাবোৰ বনাও আৰু হয় এইবোৰ বনাও
পূ পূজা পূজা কৰে নেকি আপুনি এইকেইটা
পূজা মানে হয় মাজে সময়ে কৰো মানে অহ সোমবাৰে সোমবাৰে ঘত কৰো
অ সোমবাৰে সোমবাৰে আপুনি দিনটোত পূজাও কৰে আৰু অলপ সময় হয় অ অ অ এনে কি পূজা কৰে আপুনি?
অ আমাৰতো মানে অ শিৱ শিৱ মন্দিৰ আছে ত' তাতে পূজা কৰো আমি
হয় হয় অ আ আৰু আপুনি দিনটোত যে খোজ কঢ়িব যায় মানে ক'ত মানে ওচৰতে যায় আৰু
হয় ওচৰতে মানে আমাৰ গাঁওতে উ বাটত এনে খোজ কাঢ়ো আৰু মানে ঘৰৰ ওচৰৰে কেইজন মানে ওলাই ত তাহাঁতৰ লগত ওলাই গৈ খোজ কাঢ়ো আৰু এনে অকমান
হয় হয় অ আৰু লগতে আপুনি খেল ধূল কৰে নেকি বা খেলা ধূলা আগতে সৰুতে বা এতিয়া
সৰুতে মানে অ সৰুতে খেলাইছিলো অকমান মানে এতিয়া নেখেলাও আৰু তেনেকোৱা। সৰুতে এ কেতিয়াবা কাবাড্ডী খেলাইছিলো পাছত এনে তেনেকোৱা ৰছী টানা এইবোৰ খেলাইছিলো আৰু।
হয় হয় অ হয় অ অ আৰু আগতে আ আপুনি পঢ়া পাতিৰ ক্ষে ত্ৰত ধৰি লওক আপোনাৰ সমাপ্তই হৈছে ক'ব গ'লে
সমাপ্ত হোৱা নাই মানে মই এতিয়াও পঢ়ি আছো আৰু
হয় হয় অ আপুনি মানে কে কেইটামান বজাত যায় এনে কলেজত?
আহ মোৰ মানে বেছিভাগ আহ কলেজত ক্লাছটো নটাৰ পৰা থাকে ত' বেছিভাগ মই আমাৰতো দূৰ হয় ত বেছিভাগ আহ চাৰে আঠ চাৰে সাতটা নহলে আঠ তাত তেনেকোৱাত ওলাই যাও ঘৰৰ পৰা
হয় হয় অ কেইটামান বজাত পাই আকৌ
তোমা তেনেকোৱাত ওলাই গলে মানে কেতিয়াবা ঠিক ঠাক নাই ন নটাত আৰু কেতিয়াবা মানে আঠটা চল্লিশ মানত তেনেকোৱাত যাই পাও আৰু মানে এইটো অ কেতিয়াবা মানে জাম হৈ থাকে মাজৰতোৰ তাৰ কাৰণে দূৰ অ দেৰি লাগে কেতিয়াবা আৰু কেতিয়াবা মানে জাম নাথাকে ন তো যাই পায় আৰু যাই পাওক আৰু মানে সোনকালে
হয় অ আৰু আৰু লগতে আপুনি ধৰি লওক মানে ক্লাছ চালাছ কৰি আহে আৰু কেইটা মান বজাত আহি পায় আকৌ
আমাৰ অ অহাতো বেছিভাগ অ তিনটা বজা হয়
হয় অ' ঠিকে আছে বাৰু। বাৰু মই যদি মোৰতো কওঁ। মই আপোনাৰ ৰাতিপুৱা উঠো, উঠি কিনে সনেকা আৰু খোজ - চোজ কাঢ়ো। তাৰপিছত চাহ - তাহ খাওঁ খাই কিনে আপোনাৰ কিতাপ চিতাপ পঢ়ো অলপমান। পঢ়ি মানে পচল্লিশ মিনিট মান সময় অলপ ব্যায়াম চ্যাম কৰা যায় আৰু ডেইলি।
হয় হয়।
উ হয়, তাৰপিছত আপোনাৰ আগতেতো বাৰু মই বিশ্ববিদ্যালয়ত গৈছিলো পঢ়িবৰ কাৰণে। তাৰপিছত সেনেকুৱা আৰু আপোনাৰ দৰে মই নট মান ওলাই গৈছোঁ। ক্লাছ কৰিব কাৰণে তাৰপিছ। ক্লাছৰ সময়ত কলাছ কৰোঁ ক্লাছথাকিলে আকৌ আমাৰ ওচৰতে কেণ্টিন এখন আছিল। ত' তাতে মানে, হয় তাতে এনে চবতে ধুনীয়া ওচৰত মানে। বিশ্ববিদ্যালয়তো বহুত কেন্টিন আছে কিন্তু আমাৰখন মানে অলপ মানে ধুনীয়া আৰু প্ৰাকৃতিক। সৌন্দৰ্য আছিল মানে ওচৰতে।
হয় হয়।
ত' তাতে আমি হেৰি খাইছিলো আপোনাৰ ফ্ৰাইড ৰাই চাইড ৰাই খাইছিলোঁ ডেইলি ঘুগুনি আৰু ফ্ৰাইড ৰাইচ দে। আৰু বহুত কম দাম মানে পঁচিশ টকা এটা লৈছিল মাত্ৰ ত আমাৰ এ। তেতিয়াও আছিল মানে অলপ বাকীবিলাক আছে, দামী দামীও আছে তাতে। আমি খাইছিলো আৰু লগৰ বন্ধু বিলাকৰ লগত আৰু তাৰে বন্ধু বিলাকো মানে ভাল লাগে আৰু কথা পাতি মানে চবে। তাত ভাল ভাল মানে ধাৰণা বিলাক ভাল আৰু ত' মানে। ঘণ্টা সময় কথা পাতো আৰু দৈনন্দিন জীৱনত তেতিয়া আৰু। আৰু কেতিয়া সময়ত গুচি যায় গমেই নাপাও আৰু। তাৰ পিছত। তাৰপিছত বিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ পৰা আহি কেতিয়াবা মানে আমাৰ এখন পুথিভঁৰা লৈছিল মানে তাৰে ভিতৰত। কেতিয়াবা তাতে, তাতেও সোমাই থাকো মানে। আঠ ঘণ্টামান পঢ়ি থাকোঁ কেতিয়াবা এনেকুৱা। অঁ তাৰপিছত। বিশ্ববিদ্য়ালয়ৰ ভিতৰতে আপোনাৰ এ এটা বেডমিন্টন কৰ্ট আছিল মানে ত'। পঢ়ি কিনে ধৰি লওক ভাগৰ লাগিলে কেতিয়াবা বেডমিণ্টন লৈ খেলিব যাওঁ লগৰবোৰৰ লগত।
হয়।
তাতে আৰু কেতিয়াবা ধৰি লওক আমি মোৰ ঘৰৰ ওচৰতে যিহেতু মই কেতিয়াবা। ধৰি লওক। আহ আৰু লগৰ বন্ধু - বান্ধৱবিলাক মানে বেলেগ বেলেগ জিলাৰ মানে বহুত বহুত দূৰৰ পৰা আহিছে মানে। ত' সিহঁতক মানে। কেতিয়াবা বাইকত ওচৰতে ফুৰাব লৈ গৈছিলো মানে নিজৰ আ চিজৰ। সনেকুৱা আৰু অঁ।
আপোনাৰ মানে ডিগ্ৰী শেষ হ'ল আৰু।
হয়, মোৰ ডিগ্ৰী শেষ হৈছে আৰু প'ষ্ট গ্ৰেজুৱেশ্যন কৰিছে। এম এ এইটো শেষ গৈছে, অ' যোৱা বছৰে শে গৈছে অ'। অঁ অঁ। তাৰপিছত এতিয়া বৰ্তমান এতিয়াৰ সময়খিনি অলপ বেলেগ হৈছে এতিয়া ধৰি লওক। অ' উঠি ব্যায়াম চ্যাম কৰা যায় বাৰু তাৰপিছত। ৰাতিপুৱাৰ সময়খিনি মানে কাম থাকিলে কামত লাগি থাকো নহলে পঢ়ো আৰু। মানে নিৰ্দিষ্ট মই এনেকুৱা কাম কৰা নাই আৰু ধৰি লওক প্ৰজেক্ট টাইপৰ কাম বিলাক কৰি আছো। ইয়াৰে আগতে মানে বেলেগ। বেলেগ এটা প্ৰজেক্টত আছিলো মানে ধৰি লওক এক বছৰীয়া প্ৰজেক্ট
হয়
সেটো সমাপ্ত হ'ল তাৰপিছত এতিয়া এনে কিছুমান পৰীক্ষাৰ কাৰণে প্ৰস্তুতিও চলাই আছো আৰু লগতে কিছুমান পৰিকল্পনাও কৰি আছো আৰু উপাৰ্জনৰ কাৰণে মানে কেনেকুৱা কেনেকুৱা আহ আছে মানে তাৰপিছত উম আৰু আপোনাক মই এটা প্ৰশ্ন কৰো জৰি আপোনাৰ ধৰি লওঁক কেতিয়াবা আজৰি সময়ত মানে কেতিয়াবা আপুনি এতিয়া বেলেগ কাম কৰে নেকি মানে ধৰি লওক ফুৰিব ফুৰিব যোৱা বা ৰবিবাৰৰ সময়তো কলো মই কেতিয়া অলপ সাল-সলনি হয় নে মানে
হয় তেনেকুৱাই মানে অম মাজে সময়ে অ যেতিয়া বন্ধু-বান্ধৱীৰ লগত বিয়া হয় তেতিয়া বি অ মিলা হয় আৰু মানে টাইমতটো মিলা হয় তাৰপিছত সকলোৱে কয় তেতিয়া ক'ৰবাত যাম ক'ৰবাত নাযাও ত তেনেকুৱাই চেঞ্জ কৰি যোৱা
অ অ অ এতিয়া আপুনি এনে জীৱনত ধৰি লওঁক গান-চান বা কিবা নৃত্য এনেকুৱা আছে নেকি মানে
মানে মই অ অ নেজানো কিন্তু এনেই মানে ৱাইফ লগত মিলি যাওঁ আৰু
হয় হয় অ
এতিয়া যেতিয়া অকলে থকা হয় তেতিয়াহে আৰু মানে তেনেকুৱা মই অ ষ্টেজত নাচা বা তেনেকুৱা মই কৰা নাই আৰু এ এতিয়ালৈকে
হয় হয় হয় অ ঠিকে আছে বাৰু মোৰ আপোনাৰ দৰে একেই বাৰু মই এতিয়া অলপমান মানে আজৰি সময়ত মানে কেতিয়াবা গান-চান শিকি থাকোঁ মানে ইউটিউবতে চাই কিনে কেনেকে গাব লাগে সু তাল বিলাক অ আৰু লগতে এতিয়া মই দুমাহৰ পৰা মানে দবা খেল যে এছ এইচ এচ খেলে যে
হয় হয়
অ এই ডবা খেলটো মানে মই এতিয়া অলপ জানা হৈছো বাৰু অলপ অলপ মানে মানে বা নতুন নতুন খেলুৱৈ এজনক সাৰব লাগে এইটো জানা হৈছো কেনেকে হাৰাব লাগে সেইটো এটা আৰু কেতিয়াবা কেতিয়াবা মই অলপ ক্ৰিকেট খেলিব যাওঁ
অ মানে চাবও ভাল লাগে সেইটো দবাই খেলাতো
অ খেলাটো চাবও ভাল লাগে ন অ মই কিন্তু কিছুমানে অ আমুনি পোৱা বুলি কয় মানে কি কৰি আছে মানে কিন্তু একচুৱেলি যোনে খেলতো গম পায় ন যে কেনেকে খেলব লাগে হাতী কেনেকে যায় ঘুৰা কেনেকে যায় সি যোনে জানে ধৰি লওঁক সি হে খেলটো চাই কিনে বেছি ভাল পাব মানে চাই এনকা এনকা মাথা লগাই আছে
হয় হয়
অ সেইটো মই এতিয়া নতুন এটা হেবিট বুলি ক'ব পাৰি আৰু নতুন জীৱনৰ ডবা খেলটো
অ হয়।
অ, আৰু মই সৰুতে ক্ৰিকেট খেলিছিলোঁ, ত' আজিকালিও ধৰি লওক ওচৰতে খেলপথাৰ এখন আছে মানে তাতে, ক্ৰিকেট কেতিয়াবা খেলিব যাওঁ আৰু।
উম।
ক্ৰিকেটতো বাৰু বেয়া নহয় বাৰু ভালে খেলো,
হয় হয়।
অঁ অঁ, আৰু কেতিয়াবা আপোনাৰ ধৰ দেওবাৰ পালে ক'ৰবাত, ওচৰতে, নিজৰা চিজৰা থকা জাগাত যাওঁ অলপ, বাইক লৈ ফোৰো।
উম মানে দেওবাৰে মানে থকা হয় আৰু বেছি কাম নাথাকে ন মানে? এতিয়া বাহিৰত যোৱা তেনেকুৱা নাথাকে ত' দেওবাৰে অলপ ভাল হয় মানে।
হয় ঠিক কৈছা, অঁ আৰু তাকে আৰু মানে শেষত বুলি ক'বলৈ গ'লে মানে আমি, দৈনন্দিন জীৱনৰ যিবিলাক অভ্যাস আছে এইবিলাক যদি ভাল হয়, আমাৰ ভৱিষ্যত জীৱনটোও ভাল হ'ব।
হয়।
ত' আমি দৈনন্দিন জীৱনটোৰ আটাইখিনি কাম মানে ভালদৰে কৰি যাব লাগে আৰু। সময় বিলাক মানে অবাবত খেদাব নালাগে।
হয় হয়।
অ অ, তাকেই বাৰু আপোনাৰো বাৰু ভাল হওক বাৰু,
অ ধন্যবাদ। সকলো হয় হয়। হ'ব দে,
ঠিক আছে।